কি কৰিছা
মই এফালে ওলাই আহিছো।
অ অ মই চোতালতে বহি আছিলো।
অ কিবা খালানে?
এ দিয়ক খোৱা নাই অকমান দেৰিকে খাম মাৰ চাহ থাকিব হ'ল যে
অ অ বাকী খবৰ খাতি ভাল।
অ ভালেই ভালেই মানে আছো আৰু ভালে বেয়াৰ মাজতে।
অ ভাল ভাল। তোমালোকৰ ঘৰত ভাল নে চবৰে।
অ ভালেই ভালেই তোমালোকৰ ঘৰত ভাল নহয়।
অ ভাল ভাল
অ তৰপা এতিয়া ঘৰ তে ঘৰতে আছা নে নাই কিবা বেলেগলৈ বেলেগত
মই অলপমানেই ওলাই আহিছো আজি
অ অ ওচৰতে নে
অ ওচৰতে মানে অকমান দূৰ আৰু
আহ
তাকে ওলাই আহিলো আৰু
অ অ বাকী হেৰি পঢ়ি থকা নাছিলা জানো?
অ অ পঢ়ি আছো মই মই বি এছ এবাৰ ফট চেমৰ
আহ
বতৰ কেনেকুৱা সেইফালে
অ হেই বতৰ বহুত গৰম ৰ'দ দিছে পুৰা।
অঁ আমাৰ এইফালেও পুৰা গৰম বহুত
উম কালিতকে মানে আজি বেছি আৰু বৰষুণ কি হয় কেইদিমান বৰষুণ খুন্দিলে তাৰ পিছত এতিয়া আকৌ ৰ'দ দিছে।
আমাৰ এইফালে বানপানীও হৈ গ'ল আগতে এতিয়া আকৌ বানপানী হোৱা নাই বা এতিয়া ৰ'দ দিছে পুৰা শুক শুকাইছে পানীবোৰ
এ বহুত জেগাত পানী হৈছে দেই দ ল দলং উটুৱাই লৈ গৈছে মানুহও বহুত মানে বিলয় হৈছে আৰু
তাকেহে
প্ৰকৃতি ধ্বংসলীলা কৰিছে আৰু কি কৰিবা সৃষ্টি তেনেকৈ কৰে ধ্বংসও তেনেকেই প্ৰকৃতিয়ে
মানুহৰ কাৰণে হৈছে মানুহে বৌ এতিয়া নদী বান্ধ দিবলৈ লৈছে
তাকে সে পায় এইবোৰ আৰুও প্ৰকৃতিৰ সমস্যা কিনো কবা
হয়। হয়।
বতৰৰটো অলপ বিজুলিয়ে আছে সন্ধাই মানে বৰষুণ আহিবা নেকি ঠিক নাই
অ অ এ এনেকুৱা আকৌ ৰ'দৰ মুখত মানে বিজনী মানে খৰ মাৰে বুলি কয়। বতৰ বৰষুণৰ কাৰণে নহয় খৰ মাৰে মানে
অ বৰষুণ আহিলেতো ভালেই ইমান গৰমত
মাছ চাছ ওলাইছে নাই পথাৰত
অ মাছ এই দুদিন মান ঠিকছে খোৱা হ'ল ম উজান আহিছিলে? হেল্ল' শুনিছা নাই
অ মা চাছ ওলাইছে শুনিছো শুনিছো?
অ মাছ এই দুদিনমান উজান আহিছিলে ঠিক ঠিকছে খোৱা হ'ল গৰৈ কাৱৈ এইবিলাক
বোৰ ইমান নোপোৱাই হৈছে নহয় আজিকালি
আজিকালি আৰু কিনো পায়।
আগৰ দিনা মানে আগ বোৰ যিখি মাছ নে সেইকাৰে ল'ৰা ছোৱালীবোৰ চিনিয়ে নাপায় নহয় আমিয়ে এতিয়া কিছুমান মাছৰ নাম নাজানো নাম জানিলেও দেখিয়ে পোৱা নাই সেইবোৰ তালানি মাছ
তাকেহে তাকে
লোকেল মাছ-
আজিকাল ও চব চালানিয় হলগে
উম শাক-পাচলিৰ পৰা ধৰি এইবোৰ ঔষধ দিয়া চব মাংসৰ ভিতৰত ব্ৰইলাৰটোতো খাবই নোৱাৰি ঔষধ দিয়ে। হলেও নাখালে নো কি খাবা আৰু খোৱা ভিতৰত আকৌ সেইটোহে
আহ আহ বাকী ৰাতিৰ ভাত কিহে
ভাত মানে জানো কি আছে ন এ মাংস নাখাওঁ বাও আজি
অঁ অ
তোমালোকৰ কিহে বনাব?
আমাৰ জানো কি কৰে? তাকে দিনত ঢেকীয়া বুটলি থৈছিলে সেয়াকে বনাই নে কি? কৰে
অ খাব লাগে বোৰ বাৰীতে পোৱা বস্তুবোৰ খাব লাগে? নহলে জেগা জেগা থাকিলে নিজে খেতি কৰিব লাগে। পাচলিবোৰ বজাৰৰ পাচলিবোৰ খাই আৰু বেমাৰহে হয়।
সেইটোৱে আজিকালি বজাৰৰ পাচলি কিমান মেডিচিন দিয়ে আকৌ তাকেহে
সেইকাৰণে এইবোৰ মানে সহজতে পোৱা কচু ঢেকীয়াৰ পৰা ধৰি বা মচন্দই নৰসিংহ ভেদাইলতা এইবোৰ খাব লাগে-
তাকে সে তাকে এইবাৰ ফল মূল লাগিছে নাই সেইফালে? ফল মূল কিবা-
ফল মূল হৈছে বাৰু- আজি কঁঠাল বেচাত পৰিলে ঘৰৰে কঠাল- অ আগৰ আগতে মানে ফল মূল বোৰ নাইকিয়া হ'ল -
তাকেহে আজিকালি আৰু- এই দোকানত কিনিব গ'লেও সেয়া আৰু সাৰ- দিয়া ভালকে হেৰি কৰা- মেডিচিন দিয়াই-
খোৱা মই এই বেছি দিন হোৱা নাই আম আম দুৱাইছো এটা আমতে তোমাৰ পঞ্চাশ টকা লাগে- হয় এতিয়া আমাৰ এইবোৰতে আম গোটেই কিমান এটা পুকিয়াই চকিয়াই পৰি থাকে- কাতি কুটটোতো ওলাই মানে অলপ, মই মানে ঘৰত নাছিলোঁ কেইদিনৰ আগত- তাৰপাছত এই কিবা এটা খাবলৈ মন গ'ল তাৰপাছত বোলো আমকে চাওঁ চোন বজাৰলৈ গলোঁ - অ পঞ্চাশ টকা দি এটা আম কেনেকে খাবা-
গাঁৱতে এয়াই আৰু পাই যায় ন- সহজতে চহৰত আৰু ইমান দাম দি কেনেকে খাওঁ বাৰু!
সেইটোয়ে মানে ঘৰত থাকোতেনে বস্তুবোৰ একেবাৰে থাকেই নহয় আৰু আম, কঁঠাল, পনিয়লি- গোটেই সোপা ধৰি সেইবোৰ মানে খাবলৈ মন নাযায়-
তাৰ পাছত এতিয়া মানে এনেকে ঘৰৰ পৰা বাহিৰত- থাকিলে বা মানে এনেকে চহৰ টাউনত চহৰত থাকিলে মন যায় খাবলৈ- নাপাই যে কিনিবহে লাগে আৰু এতিয়া আমাৰ গাঁৱত- বা পাচলিটো অ এনে বাৰীত বিচাৰিলে কিমান পাচলি ওলায়- সেইবোৰতো খাবলৈ মানে সেইবোৰ বাৰীত- বিচাৰি খাবলৈ মানে সময় নাই কিন্তু সেইবোৰ পাচলিকে যে এইবোৰ- পাই নি পেলাই টাউনত সেইবোৰ বেচগে ঔটেঙা-
অ অ হয় বাৰু কথাটো-
মদুখুলেঙৰ আগ এইবোৰ -
উম
সেইয়াই আৰু খোৱা বোৱা-
বাকী সেইফালে খেতি-
খেতি আমাৰ ফালে কৰিছে বাৰু আমাৰ তেনেকে খেতি কৰা নাই আমাৰ বেছি নাই ও বাৰু- না হাল বোৱা নাই এই ওচৰৰ অকণ মাটি ৰুইছে ত
অ আমাৰো সেইফালেও খেতি ইমান বৰ টা হেৰি হোৱা নাই। মানুহে খেতি কৰিব পৰা হোৱাগে নাই।
অহ
পানী হলে বৰষুণ বোলে বৰষুণ দি দি পানী পুৰা পানী হৈ যায়। পথাৰত তাৰপৰা আকৌ ৰ'দ বুলি এ ৰ'দ পানী শুকাইে গ'ল।
অ তাকে যোৱা- কিবাতো পানী বৰষুণ নাই মানুহে এনেকে হেৰি মটৰ সেই মেচিন জ্বলাই পেলাই পানী হে কৰিছিলে যোৱা বা
উম
বৰষুণে দি আছে ন এতিয়া এইকেইদিন ৰ'দতো দি কেনে আকৌ অৱস্থ- অৱস্থা বেয়া কৰি দিছে নহয় এটাও- খুন্দা নহয় ৰ'দ দিলেও গৰম-
ভাল হৈছে যদি এইবাৰ কি হয় জানো-
উম বৰষুণ দিলেও আকৌ লগতে ধুমুহা আহিব গাজনী
তাকে হে
উম বাকী এতিয়া গৰম বন্ধত কেনিবা যোৱা প্লেন আছে নে? গৰম বন্ধ দিছে নে নাই?
বন্ধ তেনেকে দিয়া নাই কেইদিনমান দিছে যাব লাগিব কেনিবা। মানে মই সৰুকে ভাবি থৈছো আৰু মানালী যাম বুলি।
অ
মানে ট্ৰিপ হেৰি লগৰ কেইজনি লগত তাৰপিছতে জানো কি হয় দেখা যাবচোন বাৰু।
যাবা যাব লাগে যাব লাগে। ফুৰিব লাগে সেইটোৱে এনজয় কৰোব লাগে ঘুৰিব লাগে।
উম বাকী তোমালোকৰ হেৰি অ তোমালোকৰ বাকী উম ভা ভালেই নহয় চবৰে
উম ভাল ভাল
অ খুৰা খুৰিহতে কি কৰি আছে?
খুৰা খুৰিয়ে আছে। এতিয়াই অকণ সময় এনেকে কাম তেনেকে নাই নহয় বহি মেলি আছে আও। আগতে পাটনা কৰা পিছতহে আকৌ চাহ তাহ খোৱা আকৌ ভাতত লগা
অ
সেইবোৰেই আৰু কাম এইবোৰ কামৰ মানে অন্ত নাই খোৱা বোৱা তোমালোকৰ এই এই খুড়াহঁতৰ হেৰিখনে ছোৱালী নে লৰা হোৱা নাছিলে জানো?
হেল্ল'
হেল্ল' শুনিচা নাই এ তোমালোকৰ কোনোবা খুৰা এজনৰ ছোৱালী এজ- জনী নে লৰা এটা হোৱা নাই জানো?
অ ভাইটি এটা হৈছিলে। কেতিয়া আহিলি তই আজি উম ভাইটি এটা হৈছিলে এতিয়া এই হেৰিহঁতে আছে আমগুৰিত
অ অ।
আমগুৰি হাতী বুলি ইয়াত জেগা এটা আছে তাত মানে তাৰ মা মোবাইল ঘৰ তাত আছে।
অ অ
উম।
তোমালোকৰো ডিষ্ট্ৰিক্টটো শিৱসাগৰে পৰে।
অ অ তাকে। আহিবা কেতিয়াবা আমাৰ ঘৰত
তাকেহে যোৰহাটৰ পৰা বাউ শিৱসাগৰলে ইমানো হেৰি নহয়।
সময় সুবিধা মিলাই কেতিয়াবা আহিবা দশ।
তাকেহে মই থাকো যোৰহাটত তুমি থোকা শিৱসাগৰ
উম
উম হ'ব বাৰু দিয়া এতিয়া উম উম
হজৰা ৰাখিছো
অ হ'ব